হেল্ল'।
অ কি কৰিছা।
এনেই গৰমত বিচনাতে পৰি আছিলা তুমি। অ ভাত পানী খা। খোৱা হ'ল আৰু।
অ খালো তুমি।
খালো দেই খাই মেলি তাকে লগৰ এটা ৰুমত আহিলো ইয়াতে পৰি আছো।
অ।
উম।
গৰম কেনেকোৱা।
এই গৰমৰ কথা কি কবা যিটো গৰম পৰিছে বাহিৰত ওলাবই নোৱাৰি মানে। ইমানেই গৰম পৰিছে। তাকে দিনত হলে ৰ'দ দিব ৰাতি হলে বতাহ বৰষুণ দিব।
অ সেইটোয়েটো।
বতৰটোত ধৰিবই নোৱাৰি সে তাকে ইমান গৰমত নহয়। একো কাম কৰিবও মন নাযায় কলো যাবও মন নাযায়।
উম ওলাই যাবও মন নোযোৱা হৈ যায় আৰু।
তাকে খাব পাব মন নেযায়। যি গৰম পৰে। তোমালোকৰওচতে গৰমটো পৰিছে নে। উম উম কি কবা গম তো।
অ' ভাত কিহেদি খালা?
ভাত নৰমেলে তোমাৰ দালি আলু ভাজি ভাত। খাই দিলো।
অ'
উম উম। তাৰপিছত তুমি কিহেদি খালা?
উম মই এ দালি। আৰু আলু বুট ভাজি।
অ' অ' অ'। তাৰপিছত কোৱা কিবা কৰিছা নেকি? এতিয়া মানে কৰি আছা নেকি।
উম নাই কৰা নাই কৰিম বুলি ভাবিছো।
অ' কি কৰিম বুলি ভাবিছা।
এয়া ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছিলো।
খুলিব পাৰা ব্ৰইলাৰ ফাৰ্মতো প্ৰফিট আছে যদি তুমি। উম যদি জেগা আছে। তলত পুখুৰী খান্দি দিবা তাৰ ওপৰত।
অ' আছে বাৰু জেগা মই হেৰি কৰি থৈছো ঠিক ঠাক কৰি থৈছ।
উম কাৰবালত পাটনাৰশ্বিপত খুলিবা নে এনেকে অকলশৰীয়াকে খুলিবা।
উম পাৰ্টনাৰশ্বিপতে খুলিম বুলি ভাবিছো আৰু।
অ' অ' পটনাৰচিপত খুলিলে। পাটনাৰচিপত খুলিলে মানে ভাল মানে লেন দেন ভাল বিলাকৰ লগত খুলিবা গম পাইছা নাই। এলে এ লেন বিলাকৰ লগত মানে খুলি লাভ নাই এনে মিছা মিছি
হে বিচাৰি ফুৰিছো পোৱা নাই। এতিয়ালৈকে
উম
বনাই হেৰি আনি লৈ আহিম আৰু ব্ৰইলাৰ
কি আনিম আৰু
অ অ সেনেকে আনিবা নহয়? প্ৰথমতে পাৰিলে কমকেহে আনিবা এইবাৰ প্ৰথম নে তাৰ আগতে পুহিছিলা।
আগতে হ'ল। বহুত দিনতে বঢ়া দুবছৰৰ আগতে
অ' আগনো এক্সপিৰিয়েঞ্চ আছে। যদি বিন্দাচ আনিব পাৰা যিমান হলেও
অ' এতিয়া দুবছৰ হ'ল। কৰা নাই আৰু এইবাৰ আকৌ ভাবিছো কৰিম বুলি।
উম
তাকে পাটনাৰ এটা বিচাৰি আছিলো আৰু
পাবা ভাল কাৰোবাক বিচৰা পাই যাবা। মই হ'লেও। কৰিলো হলে আকৌ কিন্তু বৰ্তমান মানে বেলেগ বিজনেচ পইচা ফচাই থৈ দিয়া আছে যে এতিয়া অকণ মানে প্ৰব্লেম চলি আছে।
অ' অ'
সেইটো কাৰণে মানে এতিয়া নোৱাৰিম।
অ'
উম তাকে সেইটো কাৰণেহে নহলে তো মই কৰিলো হয় তোমাৰ লগতে
অ অ
তোৰ নামত জানো কাহানিবা লিখো তাকেই বোলো
ফুৰিবলৈ
নাই আমাৰ গৰম বন্ধ বোলা নায়ে নহয় আমাৰ পঢ়া কমপ্লিট হৈ মেলি আজ আজৰি
অ অ
উম তুমি পঢ়ি আছা নেকি
পঢ়া নাই বাৰু এৰিলো
উম কি কিমানলৈ পঢ়িলা
এ হাই ছেকেণ্ডৰী লৈ পঢ়িলো আৰু
উম উম তাকে মোৰ হেৰি ডিগ্ৰী কমপ্লিট কৰিলো তাৰপিছত হেৰী এৰি দিলোঁ এতিয়া ফুৰিব যোৱা কথা ভাবি আছো ছিলো দাৰ্জিলিং যাম বুলি এতিয়া কি হয় আক দাৰ্জিলিং দাৰ্জিলিং যাম বুলি ভাবি আছিলো এতিয়া
অ লগৰ লগত যাবা চাগে ন
লগৰ তেনেকে যাবলে বিচাৰি আছো লগৰ পোৱাই নাই এতিয়া কি হয় আকৌ কোন যায় নেযায় সুধিব লাগ মানে সুধিছিলো দেই দুজন মানক
অ
ততে কৈছিলে মানে তাহাতে নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত যাব মানে
অ
উম
এতিয়া মই মানে অকলীয়া হৈ যাম মই সেইটো কাৰণে তাহাঁতৰ লগত নাযাও বুলি ক'লো তাহঁতে যাব মই দাৰ্জিলিং নগলো বেলেগ চাইডে যাব লাগিব
অহ অহ
অ
ঠিকে আছে এতিয়া যাব লাগে। ইমান গৰম পৰিছে ঠাণ্ডা জেগাত যাব লাগে।
উম উম ঠাণ্ডা জেগাতে তাকে দাৰ্জিলিং নহলে শ্বিলং নহ'লে মেঘালয় সেইটো চাইডে যাম বুলি ভাবি আছো। চো
অ আমিও যাম আৰু এইকেদিন এ আজি তিনিটা হা হা
কলে যাম বুলি ভাবিছা?
অ আমি এইয়া কি বুলি কয় দৈমেৰা বুলি কয় তালৈ যাম।
উম তালে
অহ
তাকে ঠাণ্ডা জেগাত মানে যাবলৈ এতিয়া আমাৰ এইটো চাইডে যিটো গৰম অৰুণাচল চাইডে যাবলে পাৰি দেই কিন্তু এতিয়া পুৰা লেণ্ডশ্লাইড হৈ আছে বৰষুণ বানপানী সেইটো কাৰণে মানে ৰিক্স হৈ যায় আক
সেইটোয়ে আৰু এতিয়া কি ক'বা আৰু হৈয়ে আছে আৰু এ দৈমেৰা বুলি কয় সি তাতো ঠাণ্ডাই বাৰু
উম
পানীবোৰো ঠাণ্ডা পিকনিকো খাব পাৰি।
আহ এতিয়া উম চ চাইডো চিটুৱেশ্যন একদম বেয়া এতিয়া এইফালে গ'লে মানে ফচিবহে লাগিব। আহাত নহ'বই পোৰা লেণ্ডশ্লাইড বৰষুণ বতাহ।
কি কবা অ' বতৰৰ মহিমাটো ধৰিব নোৱাৰি।
এতিয়া ৰ'দ দিছে ঘপকে অলপ পাছত বৰষুণ দি দিব পাৰে। সেনেকুৱা আৰু গেৰেণ্টি নাই অ' মানে কি কবা
দিয়ে দিব। কেতিয়া দিয়ে ঠিক নাই আৰু
উম উম
আৰু ৰ'দডালো অলপ অলপ ঠাণ্ডা ঠাণ্ডা কৰিব তাৰ পিছতে ৰ'দ দি দিয়ে।
উম ৰ'দ দি দিয়ে অ' গুৱাহাটী চাইডো এতিয়া যাব নোৱাৰি। গৰমৰ কাৰণে
অ' বহুত গৰম হৈ আছে সেইফালে অ'
সেইটো চাইডটো পোৰা গৰম।
জেগাই জেগাই হৈ আছে। পোৰা গৰম
কি জেগা জেগা গৰম পোৰা মানে কবই নালাগে। এইফালে তোমাৰ এতিয়া আমাৰ অসমত কমে কইছো ৰাজস্থান সেইবিলাকত ৰাজস্থান চাইডে পাঞ্জাব চাইডে কমতি গৰম নেকি সেইবিলাক জেগা
উম বহুত গৰমে আছে।
অ' অ' আমাৰ এইটো চাইদটো ক'ব গ'লে বহুত ঠাণ্ডাই সেই সেইবিলাকৰ তুলনাত
ঠাণ্ডাই বাৰু ইফালে উ
সেইটো কাৰণে মানে
চবে মানে কেতিয়াবা লাগে একদম বৰফ চৰফ জেগাত থকা হ'লে ঘৰটো সেনেকুৱা আজি কালি মানুহে আকৌ ঠাণ্ডা দিন আহিলে। ঠাণ্ডা, ঠাণ্ডা, ঠাণ্ডা ক'ব গৰম আহিলে আকৌ গৰম গৰম গৰম কৰ।
উম, হ'লেও এবাৰ কিন্তু বহুত গৰম দিছে যোৱাবাৰাতকৈ।
এটা জুলাই সোমাইছেহে গছোৱা বাৰু গৰম ইমান পৰিলেই।
উম, তাকে জুলাই মাহ নহওঁতেও বহুতেই গৰম আছিল কিন্তু
তাকে জুলাই মাহ নহতও গৰম
এইবাৰ আৰু খেতি কি হ'ব ঠিক নাই আৰু বৰষুণোও নাই।
ঠিক নাই। অ' খেতি কৰে মানু মানুহ লগাই মানুহ লগাই মানে মাহতি যায়। মই নাযাওঁ‌ এইবিলাক
অ' অ'।
ঘৰত থকা নহয় ন বেছিকে সেইটো কাৰণে মানে যোৱাও নহয়।
অ'
মই তোমাৰ যোৱা বছৰ আহিছোহে
অ'
উম। যোৱা বছৰ আহিলো। তাৰ পিছত এতিয়া আহিনে ঘৰত পাব বিজনেচ বিলাক চাওঁতে চাওঁতে ঘৰত থাকাই নহয়।
অহ ',
সেইটো কাৰণে। কি কবা যাবলৈ কৈ থাকে। কিন্তু যাব মন নাযায় ইমান গৰমত মানে নোৱাৰিগৈ আৰু।
অ, তাকে আৰু প্ৰায় ইমান গৰম পানীও নাই এইবাৰ খেতি নহ'বই সেনেকে আৰু যিটো দেখিছো।
সেয়াই আকৌ মানুহে খেতি কৰা টাইমত আকৌ ৰ'দ দি দিয়ে যেতিয়া খেতি উঠি হয় তেতিয়া আকৌ বৰষুণ দি - দিয়ে ধান বেয়া হৈ যায় মানুহৰ।
অ, সেইটোৱেই।
এনেই কষ্টবিলাক মানে পানীত গুচি যায় নহয় মানুহবিলাক ইমান বছৰ - বছৰ দিন কষ্ট কৰি মেলি
যাৰ - যাৰ বৰিং বহোৱা আছে সিহততো ভালেই বাৰু মটৰ লগাই পেলাই পানী দি - দিব পাৰে।
তাহাতো ঠিকেই যোনবিলাক এতিয়া একদম মানে দুখীয়া অ, মানুহ ধৰি লোৱা একদম খেতি কৰি খাই সেইবিলাকতো মানে বহুত প্ৰব্লেম ন। সেইটো কাৰণে বৰষুণটোৱে মেইন। সেইটো কাৰণে বতৰটো মানে বহুত ডিপেণ্ড কৰে। গৰমতটো বেছি মানে মানুহবিলাকে গছ চছ বিলাক কাটি দিছে ন য'ত গছ ৰুব লাগে তাত গছ নৰুয়। উম,
উম আমাৰ বাৰু আছে হ'লেও গৰমতটো আছে বতাহও নামাৰে যে।
উম, গোটেই গছ বিলাক ঠঙা - ঠঙাকে ৰখি থাকে বতাহ চাত
উম, আৰু ৰৈছোহে এয়া পৰিৱেশ দিৱসত।
উম, তাকে মানুহ বিলাকে গ'ল সেইদিনাখনেও ৰুৱে আকৌ।
উম, এনেও ৰুই থাকো বাৰু কেতিয়াবা - কেতিয়াবা।
এতিয়া কিছুমান মানুহ আছে নহয় আকৌ তোমাৰ অকল এনভাইৰমেন্টেল ডে দিনাখনে মনত পৰে চবৰে।
অহ ',
এয়া গছ ৰুব লাগে এনেকে গছ বচাব লাগে। এতিয়া মানুহ বিলাকৰ বাকী কেইদিন মনত নপৰে। ক'ব পানীত লেতেৰা যাব পেলাব নালাগে উম - উম এনেকে কব পানী প্ৰদূষন কৰিব নে, আমাৰ ৰোৱা হয়। আমি হে কি বুলি কয় গ্ৰুপ এটা আছে আমাৰ মানে য'ত গছ নাথাকে তাত আমি মানে গছ ৰুৱে মানে। ভাল ভাল সচ গছো নাহৰ ৰু তোমাৰ তাৰ পিছত শিলিখা।
অহ।
গছ ৰুই দিও মানে।
অ, আমাৰতো আছে শিলিখা চাৰি জুপি মান আছে।
উম - উম আম গছ চামুচ বিলাক ৰুই দিও মানে আলি কিনাই কিনে ধুনীয়াকে ফেন্ঞ্চিং দি - দি।
অহ ',
আমাৰ গ্ৰুপ এটা আছে ত, মানে এনেকে ফুৰিব - ফুৰিব যোৱা তাৰপাছত তোমাৰ এইবিলাক গছ চছ ৰোৱা। ৱাইল্ডাৰ ৱাইল্ডাৰ পাৰ্টি বুলি আছে। নৰ্থ ইষ্ট ৱাইল্ডাৰ বুলি ইনষ্টাগ্ৰামত চাৰ্চ মাৰিলে পাবাই বাৰু।
অহ ',
সেইটো মানে আমি প্ৰতেক বছৰ মানে ৰুইয়ে থাকো।
উম, ৰুলে ভাল বাৰু।
উম, এইটো কাৰনে। তাকে।
ৰুলেও জীয়াব লাগে।
উম পানী চানী পানী চানী দি থাকিব লাগে। সেইবিলাক সেইবিলাক মানে আমি কি কৰো তোমাৰ আজি ৰুলো ধৰি লোৱা দেই কালি পানী দিলো, তাৰ পিছত দুদিন পাছত আকৌ দিওঁ মানে দুদনৰ মূৰে মূৰে দিওঁ।
অ পানী নিদিলে হেৰি মৰি
শুকাই যায় আকৌ শুকাই যায় ৰ'দ ৰ'দ দি থাকে ন। উম মৰি যাই, আকৌ ছাগলী ছাগলী খাই দিওঁ বুলি মানে ফেঞ্চিং লগাই দিওঁ সেইবিলাক গৰু চৰু বিলাক খাই দিয়ে।
সেনেকে কৰিব লাগে আৰু।
উম এইবিলাক কৰি থকা হয় আমাৰ। তাকে।
উ
সেইবিলাকে মানুহ বিলাক গছ ছছ ৰুব লাগে নৰুৱে কাটি কাটি পেলাই এতিয়া আমি উম যোৱা বছৰ ৰোৱা গছ বহুত ডাঙৰ ডাঙৰ হ'ল।